অ
হেল্ল' অ শুনিছো
অ অ অলপ টাইম লাগে ন মাত। তে তাপা আহোঁতে।
অ কি কৰি আছ।
মই এতিয়া আকৌ ওপৰত আহিছো খোজকাঢ়ি। ভাত খাই পেলাই খোজকাঢ়োম বোলো অকণমান। কথা পাতি পাতি অ খোজকাঢ়িছো। কত আকৌ বহিয়ে ললো।
এহো হোভাত ভাত খাই সুস্থ
ছিলো খোজকাঢ়িবলৈ অ অকন খোজকাাঢ়িব কাৰণে আহিছিলো।
আহ
দিনতটো সেয়া আজি যে ফুৰিব গৈছো। ছিলো যে ন এতিয়া। একেবাৰে ভাগৰে লাগিছে আজি আউ সোমেই সোনকালে যেন পাইছো মই এনে এঘাৰটা বাৰটালৈকে থাকে। উম কালি যে চাৰে এঘাৰটা বজাত চাহ বনাই খাইছো মই তই যে কৈ আছিলি মই তই চাহ বনাই খাও বুলি। ৰাতি
চাহ খৰতো চা বনাই খাইচ। হেল্ল'
ছোৱালী পঢ়ি আছিলে তাই বনাব দিলেম। চাহ মন লাল চাহ। খন বনোৱা চোন ক'বা।
অ সেয়া চাহ চাহ এঘাৰৰে বনাই খাইছো। ছ
আহঁ
আমি আকৌ মই বাৰটা এটা বজাতহে খাওঁ।
তাকে ত তই বোলো বাৰটা এটা দুটা বজাতো। চাহ খাওঁ বোলো মই বোলো কালি ময়ো সেইটো নিয়ম ভাঙি লোৱা মইো খাইছো।
অ নাই কেতিয়াবা মন যায় কেত কেতিয়াবা মন যায় গম পাইছনে ভাতটো কমাই খাও যে ৰাতি হয়
অ--হ
আজি ফুৰিব ক'ত গৈছিলি
আজি আজি এইয়া হা হা
ফুৰিব ক'ত গৈছিলি বোলো গৈ পেলাই কিমান সময় থাকিলি
ঘৰত গৈছিলো ঘৰত মানে গৈছিলো তাত প্ৰথমে এইপিনে ৰহাত মানুহজনৰ কিবা কাম আছিলে তাত গলোং অকলে গৈছে মই বোলো আমি যাওঁ আও বোলো মই বোলো হে সেইয়ে এয়া ওপৰত যে চবজি লগাম বুলি ভাবিছিলো তাত গৰু গোবৰ অলপ মানে লাগিছিলে মই বোলো এতিয়া ইয়াততো নাপাম আপুনি যেতিয়া যায় বোলো আৰু আমিও যাওঁ আৰু লগত বোলো গৈ পেলাই বোলো সাৰ কৰিম আহোঁতে সোমাই লৈ আহিম গৈ হেৰি অ আমাৰ ওচৰৰ খোৱাহঁতৰ আছে যে গোবৰ গৰু অ সাৰ আৰু অলপ দুবস্থা লৈ আহিছো আজি তা পা ঘৰৰ পৰা অ তাকে বোলো উ কিবা এটা লগাম আৰু বলো চবজি তবজি ওপৰতে বোলো তলত জেগাই নাই আমাৰ সুবিধাই নাই
অ সেই চবজি লগাবলৈ সাৰ লাগেই হয় তাপতে লগাবি আও
এই হেয়ি যে মাছৰ কাৰ্টুন যে হেয়া আনিম
অ অ সেইবিলাক অ মাছৰ কাৰ্টনত লগাই নহয়
অ লগাই দেখিছো নহয় মানুহে লগোৱা ম সেইকাৰণে
এ গাঁৱত নাথকা মানুহ বিলাকে তেনেকে লগায়
তেনেকেই লগাই অ
উম দেখিছো নহয় ভোট জলকীয়া গছ একেবাৰে মই নগাঁৱত গৈছিলো মই মানুহ এঘৰত এই আমাৰ বোৱাৰীজনী বায়েকৰ ঘৰত কত ত একেবাৰে ওপৰত একেবাৰে হেৰি ৰেল ভোট জলকীয়া দেখিছো একে ইমান ধুনীয়া ধুনীয়া ভোট জলকীয়া হৈ আছে
অ বেছি ভালকেহে লগায় ন চহৰৰ মানুহ সোপায় বিধে বিধে মই দেখিছো
মানে কি ধুনীয়া দেখিছো নহয় ভোট জলকীয়া খিনি একে দেখিলে তো একেবাৰে মানে খাওঁ খাওঁ লাগি গৈছে মানে ভোট জলকীয়াটো এনেও খাব নোৱাৰে মানুহে কিন্তু দেখিলে ভাবিছ ইমান ধুনীয়া লাগিছে মানে গ মানে তা হেৰিটোতে কাৰ্টনটোতে হৈছে একে লাড দেখাই লাগিছে মানে ইমান ধুনীয়া
অ হব কিবা মানে সেই অ
মাটি চাতি সাৰ চাৰ দিয়ে গুবৰ চোবৰ দি
অহ
ভৰিত তেনেকে লগাই দিয়ে আকৌ হেৰি জলকীয়াও অ তাৰাপা কোলা জলকীয়াটো দিয়ে কোলা জলকীয়াটো লাগিছে অ মই বোলো আমি আমাৰ গাঁৱৰ মানুহ বিলাকে এনেকে নহয় আপোনালোক একেবাৰে ইমান ধুনীয়া হৈছে বোলো মই
অ হয় আকৌ আমি মাটিত আগতে লগ ও মই ভোটজলকীয়া ইমান লগা লগালো নহ'লে ভালকে
আকৌ বিলাহী গছ বিলাহী গছ হৈ ছে বিলাহী
অ পাই
বি অ বিলাহী হৈছে একে মানে মানুহজনে বিধে বিধে বস্তু লগাই থৈছে কমে বিশটা মান কাৰ্টনত একদম বস্তু একদম চব বস্তুৱে লাগি আছে
উম মই চাপতে লাগে সিহঁতে কিবা আজিকালি টেক এনেকে লাগছে কিবা কিনি সেৰি দিয়ে এ চাপৰতে লগা অহ কিছুমান মানুহৰ হাতো ভাল দে যি ৰৱে তাকে হয়
যি ৰুৱে তাকে হৈ যায় অ মই বোলো একে ইমান ধুনীয়াকে হৈছে ইমান ভাল লাগিছে দেখিবলৈকে ভাল লাগিছে খোৱাটো বা
এ, তাকে ধৰণ এতিয়া আমি খাবলৈ কাৰণে নহয় নহয় চাইে ভাল লাগিব। হলে মানে সেইটো। হে তেতিয়া খোৱাতো দূৰৰ কথা হোৱাৰ পিছত ছিগিবই মন নাযায় দেখি এবাৰ লগাই। নহয় তেনেকে। এইয়ে। এ ছিঙিবই মান নাযায় । কিনি কিনিয়ে খাই থাকো, সেইকেইটা চাইে থাকো মানে গছজোপা হা। ছিগিলে বোলো নাইকিয়া হৈ যাব দেখিয়ে মন। ভাল লাগিছে।
অ, মই আকৌ আমি মাজতে মাজতে মইও ঘৰলৈ গৈছিলো নহয়। আমাৰ ঘৰত যে, একে ভোজ জলৈকে দহ। জোপামান গছে। উম, একে এনেকুৱাকে বোলে ভোত জলকীয়া লাগিছিল বোলে মানুহৰ হাত। লাগি পেলাই মৰি গ'ল গছোপা বুজছে নে। মই মানে কি ইনেই বোৱাৰী অ বোৱাৰীজনী বায়েকৰ ঘৰলৈ গৈছো মাক। ঘৰলে গৈছিলোঁ, মাক ঘৰ পৰা আহোতে। সোমাই আহিছিলো ৰাতি চাৰে নটা সোমাইেলাই দেতাক বোলো এাকাই আহো আৰু দেউা দেউাক। চাই পেলাই সোমাই আহিলো। দাদাই কৈছে। ৰহ, জলকীয়া অলপ ল যা বুলি। একে ড্ৰাত তেতিয়া জলকীয়া ছিগি দিছে মোক। ভোট জলকীয়া একে গোটেই গছ ৰঙা হৈ আছে! দহ জোপা বিশ জোপা মান জলকীয়া অ এই মানে কি বাহা।। নাই, অ নাই নাই সেইটো পুলি। পুলিটো পচোৱাৰ পিছত পুলিটো হোৱাৰ পিছত ধুনীয়াকে মাটি দি। পেলাই ৰুই দিলেই হ'ল।
অঁ।
উম, ধুনীয়াকে হ'ব ভুত জলেকীয়া।
মই এবাৰ এজোপা ৰুইছিলো নহলে আকৌ মই সেইকাৰণে এতিয়া নহলে আকৌ মনতটোহে বেয়া লাগিল।
পানী যেলেকানি পানী পানী চানী বেছি দিব পাব পৰিব নালাগিব কিন্তু। পানী জলে কিন্তু বেছি হয়
অ পানী দিলে বেছি বেছি হয় নে নহয়
পানী মুঠতে ধৰ পানী জেলেকণীটো বেছি থাকিব নালাগিব
অ অকমান হেৰি বালিয়া নিচিনা হব লাগিব ন মাটিত
অ এতিয়া আমাৰ আমাৰ ওচ মোৰ মোৰ বান্ধৱী এজনী আমাৰ গাঁৱতে অ মোৰ বান্ধৱী এজনী আমাৰ গাঁৱতে আছে নহয় তাই একে এটা টিঙতে লগাইছিলে প্লাষ্টিকৰ টিং যে পিলাচ ।প্লাষ্টিকৰ টিংটো ত লগাইছে প্লাষ্টিকৰ টিং টটোত যে লগাই হে এনেকুৱাকে আৰু জলকীয়া লাগিছে ত মানে ত চুই বলে ছিকিবলে নোৱাৰিবি এনেকুৱা জলকীয়া লাগিছে
উম হয় দে লাগে কিছুমান মানুহৰ হাতে ভালে হাত বিলাকে ভাল দে কিছুমানৰ তৰিকা জান নাই বুজিছ
অ ন তাহে যিজনী মই বোৱাৰি কথা কৈছো তাইৰ ঘৰত চব আছে তিহু দেখিবি লেচেৰি মাহ আছে বিহু ঘৰতে চব তাৰ পিছত ভাত কেৰেলা মূল আদিত পঠিয়াই বাৰু আমি স খাই থাকো
তেনেকুৱা মানুহৰ মাজত থাকিব লাগে তেতিয়া নিজেও কো শুওঁ লাগে হয় দেখি দেখি
অ নাই আমাৰ ইয়াত কৰিলে বাৰু বান্ধ বা থাকে কিন্তু তাহাঁতৰ মই ইয়াত কোমোৰা গছ আছিলে যে কোমৰা গছ খিনি মই তাইলে দি প পঠিয়ালো খালো তাই তাতে লগাওক বুলি আমিও খাব পাম যেতিয়া হয় আহ পুলি খিনি তাই তালৈ দি পঠিয়ালো পুলি হওঁতে দি পঠালো বো তোৰ ঘৰতে লগাগে তোৰ ঘৰতে লগালে আমি খাম এতিয়া ত তাই আমি আমাক গছ ডাঙৰ হৈ আধা হ'ল বান্দৰে খালে তাই বিতে কলি এ মানে কোমোৱা খাবই প হ' গল
অ চাচোন বান্দৰ বিলাকলৈও সেইকাৰণে খং উঠে
অ সেইদিনাখন দিলেই সেইদিনাখন এটা দি পঠিয়াইছে সৰু যে জালি কোমৰা এটা
অ জালিকুমোৰা অ
কোমোৰা দি পিঠাইছে ভাত কেৰেলা দি পিঠাইছে অ ভাত কেৰেলা দি পিঠাইছে কোমৰা দি পিঠা কি আছে
অ অ নিকিনাকে তেনেকে পালে ইমান মনটো ভাল লাগে ন কোনোবাই সেনেকে দিলে উ ভাল যে মিলি জুলি আছে যে ইমান ধুনীয়াকে
আজিও দি পঠিয়াইছে আজিও এইয়া লেছেই মাহ কেইদালমান দি পঠিয়াইছে
অহ
সমত গিয়েক আহে যে আমাৰ গাঁৱৰ ফালে
অঁ অঁ
গাঁৱত আহোতে ওলাই আহে যে ওলাই আহোঁতে দি পঠাইছে আৰু
উম মনটো ভাল চাগে তাই হয় বল যি
অ নাই নাই মানুহক দি বহুত ভাল পায় মানে মানুহক মানে কি আমাৰ দুজনী এনেকুৱা বেষ্ট ফ্ৰেড আও মানে আমাৰ মোক নিদিয়া এটা একো বস্তু নিচিনা দেও আমাৰ পাও দিওঁ আমাৰ পা নো কি দিম আ আমি ধেকীয়া কেইডাল বুটলি দিওঁ কলমৌ চলমৌ বুটলিলে দিওঁ এনেকুৱা কিন্তু তাইৰ ঘৰত চব আছে আম দি বি দি পঠিয়াই
অ হয়ে দে কিছমান
লেচু লেচু দিনত লেচু খালো
উম থকা মানুহৰ ঘৰত চব থাকে যাৰ ঘৰত থাকে চবেই থাকে দে
বঙালী বগৰীও লাগে বঙালী বগৰীও খাইছো দেই তাইৰ ঘৰত আকৌ এতিয়া মই লেচু পুলি হেৰি কি পিলাম পুলি দুটা আনিছিলো তাইৰ ঘৰতে ৰুব দিছো তাইৰ ঘৰতে হওক মৱো খাম অ মোৰ ঘৰ ৰুলে নাগা নহয় যে পিলামৰ পুলি দুটা বোলো তই ৰোগে যা এনেকে কৈ পেলাই দি পঠিয়াইছো আও
অ সন বাৰি আহল বহল চাগৈ ন ইমান বিলাক কৰিছে যে আহল বহল জেগা আছে চাগৈ ইমান বিলাক লগাই থৈ দিছে
অ বহুত জেগা আছে বহুত বাৰিখন ডাঙৰ দাই
অ সেইটো পৰাই মানে লগাবও সুবিধা আছে যে উম। সেইপিনে এতিয়া তেতিয়া আগতে কিনা মাতি চাগৈ হে ন?
অ সেয়া গৈ কিনা মাটি আও, উম বহুত দাম এতিয়া ৰাস্তা কাষত মাটি।
ৰাস্তা মাটি হয় আকৌ ৰাস্তা কাষ খিনিবলৈ গ'লে বহুত দাম।এবিঘা হিচাপে কিনিবই নোৱাৰি। উম হয় আক মই
আমাৰ ইয়াত পাৰ্ক এখন বনাইছে নহয় চাব আহিবি।
কি বাঘ এখন?
আমাৰ ইয়াত জোঙাল বলু ঘৰত পাৰ্ক এখন বনাইছে ন উ ডাঙৰকে। চাব আহিবি আক। অ ডাঙৰ পাৰ্ক এখন বনাইছ। সেইটো ভাল এতিয়া হোৱা নাই, কিন্তু একদম আগৰ পুৰণা ডিজাইনৰ ঘৰ বিলাক। ধৰি লওক মিচিং ঘৰ এইবিলাক কিবা চব দেখা পাবি।
অ যাব লাগিব ৰ জোঙাল বহলহো গৰটোকে ভালকে দেখা নাই ইমান দিনে। ওচৰত
অ আমাৰ ওচৰতে আমি পাৰ্ক খনৰ কেইবা এ বেছি দূৰ আগত
তনক আহ তনক খোজ কঢ়িও যাব পাৱ নেকি তালে?
আমি খোজকাাঢ়ি কি আমাৰ পথাৰলে গলে দেখা পাও আমি।
আহ ইমান ওচৰতে?
পথাৰখনলৈ গ'লে আমি দেখাই পাওঁ।
অ পাৰ্কখনো দেখাবা অ?
পাৰ্কখন দেখাই পাওঁ আমি চালোয়ে দুবাৰ তিনিবাৰ চালো ফটো চটো উঠিলো। মানে ধুনীয়াকে বনাইছে নিউ ডিজাইন মজা মজা ডিজাইনৰ ঘৰ বনাইছে। চাই ভাল লাগে তই চাব চালে বোলে ওলাই আহিব মন নাযায়।অ মানুহ বহুত বহুত আহিছে। অ এতিয়াতো আৰু ভাল কৰিলে। এতিয়া আমি নহওতে গৈছিলো সম্পূৰ্ণ হোৱাই নাই আমি। অঁ।
একো চোৱাইে হোৱা নাই দে।আমাৰ নিজৰ ঠাইৰ বস্তু একোৱেই চোৱা নাই, জোঙাল বলহু গড় আৰু কিমান ওচৰতে আছে হয় আজিলৈকে দেখা নাই। কামাখ্যা মন্দিৰত গৈ পোৱা নাই আজিলৈকে।
হেল্ল'?
অ হ'ব দে।
অহ।
অ থ থ কাটি দেচোন।